হেল্ল'।
হেল্ল'।
কোৱা?
শুনিছানে নাই?
শুনিছোঁ কোৱা। ক'ত আছা, ক'ত আছা?
শুনিছনে নাই বোলো?
শুনিছোঁ ক'ত আছা?
অহ, মই ঘৰতে তুমি?
মই এইপিনে ওলাই আহিছোঁ।
অ', আজি আৰু ভাল হৈছে ন।
অ', ভাল হৈছে আজি, কোৱা খবৰ চবৰ কোৱা?
চলি আছোঁ দিয়া। এয়ে, মই তোমাৰ এই উম, এতিয়া তোমাৰ মিতি পোসাদ দি আজৰি হ'লো।
হয় নেকি।
অ', এতিয়া মানে ঘৰতে আছোঁ বন্ধ। পৰীক্ষা তোমাৰ ভালে য হক এ, আশী নম্বৰ মান কৰিছোঁ চ-চবতে।
হয় নেকি। লেটাৰ চেটাৰ অহা চান্স আছেনে নাই?
এতিয়া তোমাৰ আহিব বাৰু। চাৰিটাত অহা চান্স আছে। অ', মই তোমাৰ পৰা এটা কথা মানে জানিব বিচাৰিছোঁ। এ, মই তোমাৰ মেট্ৰিক পৰীক্ষা দিলো ন'
উম।
তাৰ মানে মই নেক্স তোমাৰ মানে তাৰ মানে পিছলে মই কি পঢ়িলে বা তোমাৰ মানে মই। কি জানিলে মোৰ, মোৰ কাৰণে এ, ভাল হ'ব।
অ', আচ্ছা আচ্ছা। তেনেকা তুমি এতিয়া তোমাৰ কেনে কি ইণ্টাৰেষ্ট আছে সেইটোতো মই নাজানো ন'। তুমি কি পঢ়ি পেলাই তোমাৰ ভাল লাগে। সেইটো ওপৰত ডিপেণ্ড কথা , কি পঢ়ি ভাল লাগে
এ, মই জনামতে তোমাৰ এ, হেৰি মেট্ৰিক পৰীক্ষা দি পেলাই। অংকটো ভালে লাগে বাৰু।
ভালে লাগে যে তুমি চাইন্সটো ল'ব পাৰা, চাইন্সত মানে বেছি। ভাল থাকে আৰু।
তাৰ মানে মই ম মই জনা মতে তোমাৰ তিনিটা বিভাগ আছে। এটা তোমাৰ এটা তোমাৰ কলা বিভাগ এ তোমাৰ বাণিজ্য বিভাগ আৰু এটা তোমাৰ বিজ্ঞান বিভাগ ন।
অ।
বাণিজ্য মানে মোৰ মোৰ তোমাৰ বেছিকৈ মন আছে বাণিজ্য বিষয়ে যোৱাাতটো।
অ', পাৰা, পাৰা, ধুনীয়া, ধুনীয়া বঢ়ীয়া ধুনীয়া। তাতে তুমি ব্যসায় ধুনীয়া হ'ব তুমি তাতে তেনেক ব্যৱসায় কেনেক কৰে কেনেকে চলে। কেনেকা তুমি আগুৱাই যাব পাৰিবা সেইটো শিকোৱা হয় ধুনীয়াকে একেবাৰে।
তুমি কি পঢ়ছিলা।
তোমাৰ
পানীজন ন।
অ ধুনীয়া চাবজেক্ট একো একো মানে দিগদাৰ নাই তাতে।
ক'ত পঢ়িছা তুমি এতিয়া?
মই তোমাৰ তেজপুৰ কলেজত পঢ়ি আছো।
আমাৰ এতিয়া পৰীক্ষা ৰিজাল্টটো কেতিয়া দিয়ে মই তাকে ত মানে মই এতিয়া তোমাৰ শিক্ষা শেষ হোৱা তোমাৰ একমাহ হ'ল বাৰু।
একমাহ হল।
আহ।
একমাহ হ'ল যদি তোমাৰ দুই দুই আঢ়ৈ মাহৰ ভিতৰত দি দিয়ে বাৰু ৰিজাল্টটো।
উম দুই এাৰ ম দি দিয়ে তাৰপিছত এনেই। বাকি ঘৰ চ ভাৰে।
ঘৰত ভালেই বাৰু তোমালোকৰ।
আমাৰো ভালেই বাৰু এই দেতাৰ অলপমান বেমাৰ আছে আছিলে মাজতে তোমাৰ এডমিট কৰাৰো। তোমাৰ ডক্টৰে এতিয়া বৰ্তমানতো চাহ খাইছো বাৰু চাহ খালো। তাৰপিছত তোমাৰ অলপমান খোজকাঢ়িব গলো বাহিৰৰ পিনে।
খোজ কাঢ়ি আহি সেয়া তোমাক উ মনত পৰিল বহুত দিন হল কথা পতা নাই। লগৰ লগত সেই কেনে কলটো লগালো আৰু। বাকী চব ভালে চলি আছে।
ৰৰ এ মানুহ কিছুমানে আৰু মানে মোৰ তোমাৰ যোনটো মানে এযোমান মানে মোকোতকে ডাঙৰ ল'ৰা ছোৱালী মোক কৈছে মানে তোমাৰ এই এতিয়া যি ল'বা তুমি ভালকৈ ভাবি চিনি লব দিছা আৰু ঘপককে এটা ল'ব ঘপক এটা এটা
সেইটোৱে কথা সেইটোয়ে কথা যে তুমি যি ভাল লাগে সেইটোয়ে ল'বা নোৱাৰ তোমাৰ তোমাৰ কাৰণে ভাল হ'ব মানে দি দিাৰ নহ'ব একো মানে তেনে বাকী বাকী তুমি অ', অ', অ', বাকী তুমি ভলীবল। খ আছিলে নহয় খেলি, খেলি আছ নে নাই।
ভলীবল খেলো বাৰু।
খেলা নাই ন।
ততে ৰুমাৰ ছটা প্লেয়াৰ ছটা খেলে ন ফিল্ডত। ছজন মানুহ খেলে নেকি ন।
ছটা হয় তোমাৰ এটা আকৌ তোমাৰ এটা মাজত চিজ হৈ যায়। চমি তোমাক সাতটা এনেই তোমাক খেলাই চলাই বাৰু
ছটা খেলে উম তুমিতো বহুত দূৰে দূৰে খেলিবও গৈছিলা। দূৰে দূৰে খেলিবও গৈছা তুমি।
খেলিব গৈছো অ বা তোমাৰ এতিয়া মোৰ এয়া তোমাৰ মেট্ৰিক পৰীক্ষা চলি আছিল ন,
অ,
এটো মেট্ৰিক পৰীক্ষা কেদিনত কাৰণে মই যোৱা নাই আৰু খেলিব। এতিয়া যেতিয়া শেষ হ'ল সেইকাৰণে মই এতিয়া গৈ আছো বাৰু এতিয়া।
হয় নেকি ক'ত ক'ত গৈছিলা খেলিবলে এনে,
খেলিব তোমাৰ আমাৰ এইয়া তোমাৰ এইয়া। প্ৰথম খেল খেলিছিলো তোমাৰ আমাৰ ঘৰৰ ওচৰতে এ দহ কিলোমিটাৰ দূৰত্ব যাব লাগে। আমাৰ ঘৰৰ পৰা তাৰিছত তোমাৰ। অলপ দূৰত দূৰত গৈছিলো।
আহঁ।
মোৰ মই তোমাৰ গাটো ভাল নহয় মানে।
কিয় বা?
তোমাৰ মই মই তোমাৰ মাজে মাজে দৌৰিব যাও ন। মানে তোমাৰ খেলাৰ আগত তোমাৰ দৌৰি লওঁ।
অ অ বুজিছো।
এ গৰমতটো বেছি আছিলে মোৰ তোমাৰ এতিয়া।
উম, গৰমতটো বহুত পৰিছে কি কবা।
তমাক কালি। ৰাতি গা ভালেই নহয় মোৰ তোমাৰ গাটো গৰম হৈ আছে বমি হল ভাত খাব নোৱাৰিলো।
হয় নেকি? হেৰি কৰিবা তুমি নেমু নেমু পানী ভালকে খাবা তাৰপিছত তোমাৰ নেমু পানী ভালকে খাবা। তছ তোমাৰ অলপমান ৰেছ ল'বা।
এতিয়াও ভৰিছো গৰমে হৈ আছে মোৰ।
হয় নেকি?
উম এতিয়া ভাল ভাল হ'ল আৰু।
অঁ, একেবাৰে একেবাৰে ৰ'দত নদৌৰিবা একেবাৰে ৰ'দত দৌৰিলে তোম তোমাৰ জ্বৰ চৰ উঠ যাব তেনেকা প্ৰব্লেম হয় দিগদাৰ হয় অলপমান।
এনেকা নহয় বাৰু কিন্তু কালিহে হ'ল আৰু। সেইকাৰণে মই তোমাৰ যোৱাই নাই আজি। দুইব।
অ', অ'। এ, গা ভাল অ', গা ভাল হ'লে ভালকে যাবা আকৌ।
অ'।
এনেই তোমাৰ অ', অ', এনেই তোমাৰ কি? অ-অসম পুলিচত যাব মন আছে নেকি? নাই ভাৰতীয় সেনাত যাব মন আছে নিকি?
এই মোৰ তোমাৰতো দুইটাই ভাল লাগে বাৰু, বেছিকৈ তোমাৰ ভাল লাগে ভাৰতীয় সেনাটো।
ভাৰতীয় সেনা ভাল লাগে ন?
অ', মোৰ তোমাৰ স-সৰু-সৰু কালৰ সপোন হয়।
অ', সেইটো মোৰো সপোন আছিলে বাৰু সেইটো মোৰো আছিলে। এইটো বেছিভাগ, বেছিভাগ ল'ৰাৰ তোমাৰ সপোন থাকেই ভাৰতীয় অ', ভাৰত সেনাৰ সপোন বেছিভাগ ল'ৰা আমাৰ থাকেই। সেয়াই আৰু যোনে বেছ বেছি কষ্ট কৰিব পাৰে সি পাই যায়, যোনে বেছি কষ্ট নোৱাৰে নাপায়।
আ, আজি, আজিকালি যোনটো দিন তোমাৰ আজিকালি তোমাৰ যোনটো দিন, কিবা এটাতো কৰিবই লাগিব চাকৰিতো নহ'লেতো লাভ নাই আজি দিনত।
কিবা কৰিব লাগিব অ'।
অ', মই তোমাৰ এতিয়া মেট্ৰিকটো দিছোঁ মেট্ৰিকটো দি পেলাই তোমাৰ ভাল এটা জেগাত মই এ চিলেক্ট কৰো বা এ যোনটো মানে মই এতিয়া তাত বহি পিছত মানে পঢ়িম মানে।
অ',
সেইটো চিলেক্ট সেইটো মানে মই এতিয়া বাচি লম তাৰপিছত তোমাৰ চাকৰিটো লাগি থাকিম আৰু।
উম, লাগি থাকিব। আৰু তুমি ব্যৱসায় খুলিব পাৰা সৰু মৰা তুমি। বহিও থাকিব পাৰা সৰু মুৰা ব্যৱসায় কৰিব পাৰা। কিছুমান থাকে ন' তুমি উম, পইচা তুমি এ পইচা তুমি যোগাৰ কৰি কোৱা পা তুমি বেপাৰ পাতিও কৰিব পাৰা আজিকালি একো বস্তুৰ দিগদাৰ নাই ন'। চব বস্তু পাই যাবা তুমি আজিকালিতো তোমাৰ দিন যুগ বেলেগ হৈ গৈছে ন' চব বস্তু তুমি অ, ওচৰে পাছে পাই যোৱা আজিকালি।
অ, নাপ তোমাৰ নিজৰ জাগাত নাথাকিলে তুমি অ, অনলাইন অৰ্ডাৰ কৰিও আনিও লব পাৰিবা দেল্হী, হায়দৰাবাদ, মুম্বাই, জৰপা আনা।
এ চব বস্তু পাই যাবা আজি কেলে আজিকালি একো দিগদাৰ নাই আজি দিন আজিকালি দিনকাল বেলেগ হৈ গৈছেতো চব বস্তু এতিয়া একো- একো কথা নাই।
ব্যৱসায় কৰিলে বাৰু ভালেই কিন্তু তোমাৰ প্ৰথমতে তোমাৰ লোকচান হ'ব
নোক- নোকচান -নোকচানতো তোমাৰ নোকচান অলপ ৰিক্স ল'বই লাগে আৰু ব্যৱসায় যদি কৰিবা ন অলপমান ৰিক্স ল'বই লাগিব ষ্টাৰ্টিঙত। লাহ অ' ধুনীয়া বিচাৰিব তুমি ঘৰত বহি পেলাই ধুনীয়াকে কাম কৰিব একো দিগদাৰ নাই, এটা মানুহৰ ওপৰত তুমি এ দৰকাৰ নাই আৰু যে কেতিয়া মই চেলেৰি পাম কেতিয়া কি পাম। কৰিব পাৰা তুমি ধুনীয়া হব। এবাৰ চলি যালে তোমাৰ জিন্দাগীটোৰ কাৰণে মানে চব ভাল হৈ যায় আৰু।
অ' মই তোমাৰ এতিয়া দুবছৰ পঢ়ি লওঁ ব্যৱসায়ৰ ওপৰত।
উম।
যদি ৰিজাল্টটো তোমাৰ ভাল হয় আৰু পঢ়িম লাহে লাহে মই ব্যৱসায় এটা আৰম্ভ কৰিম আও।
ব্যৱসায় এটা ষ্টাৰ্ট কৰি পেলাই তুমি তাতে লাগি থাকিব পাৰিবা ধুনীয়াকে।
অ' পঢ়াও হ'ল তোমাৰ। কাম
অ' পঢ়া কাম চব হৈ যাব। বাকী আমাৰ, মই তোমাৰ এতিয়া এম বি এ কৰি আছো, তাৰপিছত তোমাৰ যদি ভালেখিনি নম্বৰ আহে। বা চব ভালে থাকে যদি আহ মুম্বাই তোমাৰ হায়দৰাবাদৰ ফালে চাকৰি লাগিব আশা আছে। চাওঁ, কি হয়, যদি নালাগে। যদি নালাগে ইয়াত আমাৰ অসমতে ধুনীয়া সৰু মৰা ব্যৱসায় ষ্টাৰ্ট কৰিম আৰু।
কি ভাবি থৈছো কেইটামান ব্যয়ৱসায় যে তোমাৰ এ চব চাবোন ফেক্টৰী হৈ গ'ল তোমাৰ তাৰপিছত তোমাৰ ধূপকাঠি বনোৱা ফেক্টৰী তেনে কিবা এটা সৰু মৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু
অ চাৰিনটো তোমাৰ সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব হয় নে নহয়
তোমাৰ লাহে লাহে লাহে লাহে কষ্ট দি অ ডাঙৰলে যাব আৰু তেনেকে কথা আৰু তেনেকেই কথা চোৱাচোন কি হয়
তাকে বাকী তুমি এতিয়া কৰি আছিলা কি
মই বৰ্তমান তুমাৰ লগৰ লগত টাউনৰ পৰা আহিলো ফু তাৰপিছত তোমাৰ ঘৰত আহ খলো চাহ খালো তাৰ পিছত মনত পৰিল কথা পতা নাই বহুত দিন সেইকাৰণে কলটো লগালো
আমাৰ ন লগৰ খিনি বহি লগ পোৱাই নাই ন
আমাৰ লগৰ বহুত দিন হ'ল লগ পোৱা নাই কি কবা এদিন এদিন চব মিলি পেলাই চব মিলি ক'ৰবাত ফুৰিব যাব পাৰিলোহেঁতেন
অ এদিন আমি চব লগ কৰিব লাগিছিলে
তাকেটো
মানে তোমাৰ এতিয়া মনতো পই ন ইমান দিন লগ পোৱা নাই
উম উম হ'ব দিয়া মোৰ মানে এটা কাম আছে উ বেলেগ দিনা কথা পাতিম দিয়া
তা কথা এটা আছে ৰবা আমি তেনেে কামৰে কৰো লগ খিনি এ লগ কৰো মানে তুমি ফোন কৰি দিবা
অ সেইয়া মই কথা পাতিম বাৰু লৰা কেইটাৰ লগত
আহঁ
উ ঠিক আছে দিয়া ন তাকেইতো অ ঠিক আছে দিয়া
অ দে দে হ'ব দিয়া
অ